অ শুনি অ শুনিছো শুনিছো।
আহ কি কৈ আছে।
এ এনেই ফোনটোকে চাই আছিলো।
অহঁ।
অ তুমি কি কৰিছা?
খোৱা হ'ল, মই এনেই
অ, অ।
অ।
ভাতপানী খালা, খোৱা বোৱা তোমাৰ। অ খোৱা বোৱা হ'ল বাও।
উম
উম উম ঘৰতে আছা নে?
উম ঘৰতে বৰষুণ দিছে।
এ আমাৰ ফালে এৰিলে বাৰু এতিয়া।
উম এৰিছে অলপ অলপ।
তাকে আকৌ দিব চাগে দেৰিকে।
উম, মাহতে কি কৈছে?
মা শুই আছে এনেই।
অহ।
কাম বন কৰিম তাকে কাম বন কৰিম মেলি শুই আছে আৰু
ওম্।
অ।
বা ঘৰতে নে?
উম।
বা ঘৰতে নে?
বা তোমাৰ হেৰিলৈ গ'ল, কলেজলে গ'ল।
অ-অ
পৰীক্ষা আছে।
উম ভাত মাতা জাতিলাও, আলু, মাছ।
অ-অ
তোমালোকৰ কি হে?
আমাৰ একেই মাছ আৰু ভাজি
উম।
লীলা ঘৰত ৰাতিপুৱা সাঁচটো
উম।
অহ
কতো ওলাই যোৱা নাই নি?
ওলাই যোৱা নাই এয়াহে ওলাই যাম বুলি ভাবিছিলো। তোমাৰ বৰষুণে আহিলে উথনি।
উম।
পহা দে আবিলি টাইম আমি নপহো আবেলি টাইমত। সিদ্ধ ভাগে যোৱা হয়।
উ।
বাকী এতিয়া এফালে যাম বুলি ভাবিছিলো, তাৰপৰা লগৰটো নাই। সি কেমেৰা গ'ল।
অহ।
হব দিয়া।
অহ।
অ। মাহঁত আছে নাই?
আছে, আছে। আইতাহঁতে আছে। মাহঁত
অহ, অ-অ-অ।
আইতা আছে, ককা আছে।
অ ঘৰলৈ অহা নাই নেকি?
নাই, নাই আহা। জানুৱাৰীত মাঘৰ বিহুত আহিব।
অ, অ। মানে ইভানকে অহা নহয় চাগে।
নাই, নাই। গৈছেহে।
অ।
বেছিদিন হোৱাই নাই। এ জানুৱাৰীত এবছৰ হ'ব, এবছৰ হলে আহিব।
অ এবছৰ মূৱে মুৱে আহে ন?
অহ।
অ আমাৰ কে ফলা
অ।
ও। এতিয়া বৰষুণ দি আছে নেকি?
বৰষুণ এৰিলে।
অ। ঠায়ে ঠায়ে বহুত পানী হৈছে।
পানী হৈছে এতিয়া। আমাৰ এডোখৰত নাই বাৰু।
তোমাৰ ৰঙানদী ছাগে তোমাৰ অৱস্থাই নাই।
অ।
মাথাউৰি ভাঙি পুৰা বানপানী।
উম, আমাৰ এইফালে দলপাঙৰ আকৌ।
আমাৰ মানে এইফালে জেগাকণে বহুত ভাল জেগা আও কবলে গলে। তোমালোকৰ তোমালোকৰ ফালে আৰু এইফালে বা পৰিৱেশ বেয়া পৰিৱেশ নাহে বাওঁ।
উম এই তৰানি খাটৰ ফালে যে এইফালে দুলবাঙৰ হেইটো পানী হয় নহয়। দলং নাই নয় এডোখৰত। সেইফালে পানী ধেই হয়।
তাকে হেৱ এফালে তেনেকে ইমান নহয় বাৰু। আমাৰ ফালে আগতে তোমাৰ আমি দুহেজাৰ বাৰ চন নে এঘাৰ চনত হৈছিলে আমাৰ ফালে এবাৰ। মই জন্ম হলো আৰু মানে সৰু হৈ আছো তেতিয়া। পুৰা পানী সেইবাৰ। এইবাৰ ঘৰ-চৰ ঘৰৰ মানে আধা পানী তলত। সেইবাই হৈছিল আও। ইফালে আমাৰ মাথাউৰি এটা আছে এইডোখৰত।
অ।
এইটো মানে দূৰত আছে বাৰু ইমান ওচৰত নাই যথেষ্ট দূৰতে আছে। সেই মাথাউৰিটো ছিগা লগে লগে অহ সেইটো ভাগিছিলে কা তেতিয়াই মানে হৈছিলে।
অ
কেতিয়াবাবা এতিয়ালৈকে হোৱা নাই
আহ।
অ
মা আৰু তুমিহে আছা
অঁ মায়ে ময়ে আছো এতিয়া অ
অ অহ সেইদিনাখন হেৰিয়ৰ পৰা গহপুৰৰ পৰা আহি থাকোতে বৰষুণ এডোখৰত দিছে এড- খত নাই দিয়া
অ তাকেহে এইফালে বৰষুণ এইফালে নাই কোৱানিচিনা
মানে গহপুৰৰ এডোখৰ আহিলো দে অহাৰ পিছতে হাহাজানৰ এডখত উইনে কোৱা ডাঙৰ বৰষুণ দিছে আমি ভাবিছো আমি গাড়ী পৰা নামিবই নোৱাৰিম। পিছত ভৱ- ঘৰত আহি পাইছোহি নাই বৰষুন চখন তাপা আকৌ আমি যেতিয়া মানে ইমলু- গুৰিলে আহিবলৈ উঠিছো তেতিয়া আকৌ বহুত ডাঙৰ বৰষুণ দিলে আকৌ ইয়াত নাই।
তাকে
আজিকালি চব এদখৰ এদখৰ কে বৰষুণ দিয়ে।
এডশ এডশ দিয়ে অ
উম
ধৰিব নোৱাৰে আজি কালি কিহত কেতিয়া কেনেকে বৰষুণ দি দিব আও এই ৰ'দ দিব এই বৰষুণ দিব
এ এতিয়া কিমান ৰ'দ দি আছিলে এতিয়া ঘপককে বৰষুণে আহি গ'ল।
এনেকে তোমাৰ ৰাতিপুৱা টাইমত তোমাৰ হেৰি সময়ত ৰ'দ। তাৰ পৰা আকৌ বতৰতো কোলা কৰি আহিছে তাৰ পৰা এতিয়া আকৌ ডাৱৰীয়া গাজি গুমৰি আছে অ
এতিয়া
তাকে আকৌ দিব আৰু
অ চিনেমা চাব লে জাওঁ নেকি
বিহপুৰীয়া
সতী পূজা
পেৰনা উম টিকে টিকেটে নাছিলে তাৰপিছতে এ মোৰ মোৰ লগৰজনীৰ দেউতাকে গৈ পেলা আনি কালি মানে তাতে কাটি আহিছে আৰু অনলাইনত টিকেটে নাই।
তাকেহে অ আমিও চোৱাই নাই চাব লাগিব।
অ অ আঠাইশ তাৰিখলৈকেহে দিছে নেকি।
এই পৰহিল লৈকে
অ মানে মই চাওঁতে অকল আ- আঠাইশ তাৰিখলৈকেহে ওলাই আছিলে।
অ টিকেট কে টিকেট কেটকা আওঁ তোমাৰ টিকট কেই টকা টিকট কেই টকা
জানো কিমানকে লৈছে দেই এই সাতটা কৰিছে সাতটাত হেৰি লৈছে সোতৰ ষোল্লশ লৈছে। চ
শোল্লষ ন
উম।
এশ ডেৰশ মানে হ'বতিভাত নে বেছিয়ে হ'ব।
মানে দৰেশৰ পৰা আৰম্ভ হয় আৰু।
এই ডেৰশ টিকেতটোতে চাবলৈ ভাল আমি তোমাৰ মালামাল বয়স্খন চাইছিলো যোৱাবাৰ।
এহ, হেৰিয় আমাৰ নাৰায়ণপুৰত থকাতটো এইটো বোলে। অকমান বেয়া চাবলে হে গোল নহয় জানো সেইটো সৰু আৰু গুৰ লগৰ স্কিনখন বেকাৰ হৈ যে।
তাকে অ সৰু গান খে অল চবলৈ বেয়া লাগে আৰু
উম।
উ
গহপুৰতহে নাই এটা।
ক' লাগিছিলে কিন্তু এটা। গ গহপুৰত-গহপুৰত থকা হলে কিন্তু যথেষ্টখিনি তোমাৰ মানে বেপাৰ ভাল নাই - নাই। সেইফালে কৰি থোৱা হয় কোমাল অলপ ধৰি
অকমান দূৰ আছে তাৰ মানুহবিধ বিলাক হোম ষ্টেলে আহে পায় মই মানে যাও। মই - মই মানে যেতিয়াই চাইন কৰো তেতিয়াই মোৰ আগত থাকিবই মানে আৰু গহপুৰ বুলি।
দে অহ', অহ', সেইটো কিন্তু ঘাট। ইনুভাৰ ব্লগলে গলোৱা আগতে আজিকালি সেইণে চব মন নজোৱা হ'ল।
উম আমি যোৱা নাই মানে আমি যাম বুলি পাতিছিলোহে
অ গোটেই মানে সৰিয়হে সৰিয়হ অজানি থা চাবলগীয়া কলা চল যাব
কল্যাণ থানখন বেছি দূৰ নহয় হ'বলা ন।
বেছি দূৰ নহয় এক ঘাহি গাও নোপোৱা আৰু।
অহ', অহ ', যাব লাগিছিলে যোৱাই নাই।
তাকেই অহ ',
উম,
কাহিগাওতো যাবলৈ যাবলগীয়া আছিলে আমাৰ মানে। কি আছিলে তাত তাকে যাবই পৰা নাই।
এই, মোৰ লগৰজনীক লগ ধৰিলে মানে নেযাও নথও তেনেকে কয়। ওলাইও নাযাও হয়
হয়, অহ',
কেতিয়াবা গ'লেও এনেই ৰাস্তাতে আৰু।
তাকে হে আমিও সৈ আহে, আমি বাও পুৰা হয় বাৰু ইমান এটা নোপোৱাও নহয়।
উম,
এ দেৱাশীস দা হতৰ লগত।
উম, এ ডাঙৰ খিনি থাকিলে মানে অকমান বহিবলৈ পাৰি।
তাকে অহ',
এ আমি চিনিও নেপাওঁ।
উম।
আমি প্ৰথম যেতিয়া তাত গৈছো কলেজলে
আ।
যোৱা বছৰটো মানে সেয়া চিনাকি হলেও ভাল হল। অহ আমি মানে বহুত সোনকালে মানে কাৰণ গোটেই গাল চিনিৱৰ গাল মানে ভাল গাল ডাঙৰ গাল আমাৰ
অ'।
সেই কাৰণে
মই ইমানকে হেৰি চিনাকি হলো হেৰিয়ত আমাৰ খেল ধেমালি হৈছিলে যে তেতিয়া। শুনিছানে?
শুনিছানে? অ' ঠিক আছে।